অহ কি কৰি আছ?
এই এতিয়া ভাত খাই উঠিছো।
আহ অ।
উম। তই খালি
মই খালো। ৰাতিপুৱা দচটা এঘাৰটা মানতে খালোঁ।
অ' মাছ শুনাইছিলে তাৰপিছতে এই হেৰি কণী। আৰু দালি আলু বনাইছো। আছিলে তাৰ লগতে ভাল আৰু।
অ'।
অ'
উম মই খাই বৈ অলপ শুই ললো। এতিয়া উঠিছো ত হে এই ধুম হে। ধুনুৱে কিবা এটা হাওঁ খাও কৰিছে ভোক লাগিছে বোলে।
কি খায়।
তাকে মই কি বনাবলৈ এতিয়া কেক এটাকে বনাই দিওঁ আৰু।
অ ত কেকটো কে। তেনেকে বনাইনো মই নাজানো বাৰু বনাবলৈ একোৱয়ে মই ভালকে নাজানো বনাবলৈ।
অ হয় নেকি উম অ। অ মই শিকাই দিম বাৰু।
অ অ এ পদ্ধতিটো কেনেকুৱা ধৰণৰ। নৰ আৰু এবাৰ বুজাই দিবা।
উম হে কেকটো বনাও। ইমান টান নহয় সহজে।
অ।
কিবা কিবি দিয়ে কেক বনাব পাৰে আটা, ময়দা। বিস্কুট। তাৰপিছত চুজি। পিঠাগুৰি ধেৰ বস্তু দিয়ে। বনাব পাৰি মানে। ঘৰুৱা বস্তু দি অ। এতিয়া মই হেৰি ময়দা দিয়ে। বনাম। অ ময়দা অ ময়দা দি বনালে কণী উম মানে জোখ। মতে চব বস্তু। যিকোনো এটা নিৰ্দিষ্ট মানে। অ বাতি বা কাপ এনেকে কিবা এটা ল'ব লাগে আৰু।
অ।
উম বাতিটো যদি লওঁ তেনেহ'লে বাতিটোত মানে ময়দা এবাতি ল'বলৈ ময়দা যদি এবাতি লও। তেনেহলে হেৰি ল'ব লাগিব। লাগিব ৰিফাইন এবাতি। তাৰপিছত। গাখীৰ। সেনেকে লব লাগিব। হে হেৰিটো কি বুলি কৈ এইটো ময়দা দি বনালে গাখীৰ নালাগে। হাল হেৰি কণী। ময়দা তাৰপিছত। তাৰ তাৰপিছত চেনী।
অহ।
তাৰপিছত আকৌ বেকিং লাগিব।
অ।
অ বস্তু কেইটা সেইটোতে কি কৰিব লাগিব প্ৰথমতে সেই বাতিৰ জোখমতে এটা বাতিৰ জোখমতে ময়দা এবাতি। কুতি ললি তাৰ পিছত আকৌ। ফাইন এবাতি তাপিছত আকৌ হেৰি চেনী এবাতি লাগিব, সেই বাতিটো একেই জোখৰ আৰু।
অঁহ।
অ' গোটেই কেইটা বস্তু লৈ পেলাই তাৰপিছত হেৰি কৰিব লাগিব, এই ৰিফাইন খিনিয়ে তাৰপিছত আকৌ চেনিখিনিয়ে অ' চেনী খিনি ধৰি লও গোটাকে দিলেও দিব পাৰ তাৰ পিছত নহ'বা, মিক্সাৰ দি বলে গুৰি কৰিও ল'ব পাৰো। উম নে গুৰি কৰি ল পেলাই, তাৰ পিছত হেৰি ইয়া চেনী গ গুৰা খিনিয়ে ৰিফাইন খিনিয়ে অকন ফেটিব লাগিব। সময় হাতা দি বা, কিবা আজিকালি বেলেগ কিবা বস্তু টোল আছে নহয় এনেকে, উম' অঁ সেইটো মানে অকন হেৰি হল মিক্স কৰি পেলাই বহুত সময় এনেকে'কে'কে হে লৰাই থাকিব লাগিব।
অঁ তেতিয়া বেটাৰটো মানে বেটাৰটো যেতিয়া ভাল হ'ব, তাৰপিছত মানে, বস্তুটো ধুনীয়াকে ফুলি আহে আৰু।
তে হেৰি ময়দা খিনি দিব লাগিব দি পেলাই কণী দিব ব লাগিব, গোটেইটো ধুনীয়াকৈ, গোটেইখিনি ফেটি থাকিব লাগিব। যদি হোৱা ছত পিছত অ' বিশ ত্ৰিশ মিনিট মান ধুনীয়াকে ঢাকি থৈ দিব লাগে
অঁ।
থঢাকি থৈ দিয়াৰ পিছত ঢাকি থৈ দিয়া সময়খিনিতে বাকীখিনি বস্তু যোগাৰ কৰি ললে হ'ল আৰু। ধুনীয়াকে এনেকুৱা হে চোৱাচিতা মানে এ' চিলভাৰো আৰু ফিলভাৰ টো ল'ব লাগে, তাত ৰিফাইন সানি ল'ব লাগিব ৰিফাইন হানি পেলাই এনেকুৱা হেৰি, তাৰ ওপৰত ধৰি লও হেৰি অক দি দিব লাগে, সেই শুকান ময়দা গুৰাা অকন ছটিয়াই দিব লাগে ততিয়াাৰ হেৰি চেটিয়াই গৈ হৈ হৈ যোৱাৰ পিছত তাৰ ওপৰত মানে হে ময়দা। ফেটি থৈ দিয়া সেইখিনি দিব লাগে ঢালি দিয়া পাছতে হেৰি অকন মানে এনেকে থপথপকে মাৰি দিব লাগে তলৰ নেকি। কিবা এটা দি এনে বতিটো ধৰি পেলাই এনেকে অলপ তলত মানে থেকেন মাৰি দিব লাগে আৰু। বিহু ওচৰত এ হেৰি এই চচ কেৰাহী বা চচ এটা ডাঙৰকে অলপ। ধুনীয়াকে যি গুল উ মানে চচ পাতি ত হেৰি কেকৰ সেইখিনি দি ল। বেটা খিনি দি লোৱা পিছত হে মানে সেই চচ বাতিটো সোমোৱা জোখত এটা ধুনীয়া কেৰাহী বা। চচ ল ব' লাগে।
অ '
তাৰ পিছতে এই কেৰাহীটো তেনেকুৱা ষ্টীলৰ প্লেট বা ষ্টেন এডটা দিব লাগে। তেনেকে দি পেলাই। ধুনীয়াকে হেৰি কেক খিনি এ কেক বনোৱাাম হেৰি ময়দা সেইখিনি মানে তাত বাতিটো ধুনীয়াকে বহাই দিব লাগে দি পেলই ওপৰত ধ ওপৰত মানে ঢাকন মাৰি দিব লাগে ঢাকনখন মানে ধুনীয়া মানে অ' চচটোৰ জোখত মানে সমানকে বঢহাই দিব ব। দিব লাগে। যাতে সোনফালে হাৱা গৈ নাথাকিব ভ ভাৱটো যাতে। বেলেগৰ ফালে ওলাই নাযায়। সেনেকে ঢাকোন মাৰি দিয়াই তাৰপিছত হেৰি। আৰু কেৰাহীতো অ' মানে চচতোত হেৰিও দিব পাৰে এই নিমখ নিমখতটো দি ললেও ভাল হয় নিমখ দি পেলাই ষ্টেন এডাল দি পেলাই বাতিতো বহাই দিব পাৰে। নহয় তেনেকে দিলেও হয়। নহ'লে মাৰ নিমখ নিদিলে অকল ষ্টেণ্ডাল দিলেও হয়।
অ'।
তাৰপিছত সেই উম মানে সময়ে সময়ে চাই থাকিব লাগে বিশ ত্ৰিশ মিনিট মানৰ পাছত কেক টো ধুনীয়াকে সিজি যায়গৈ।
অ।
ত্ৰিশ মিনিট মান হোৱাৰ পিছতে এয়া এনেকুৱা ধুনীয়াকে বাৰে হেৰিয়ে বাঁহৰ শলা এডাল লৈ পেলাই মানে কেকটোৰ ভিতৰত সুমুৱাই হেৰি
সোমোৱাই দিব লাগে যাতে বস্তুটো যাতে লা-লাগি-লাগি নাহে আৰু
লাগি নাহিলে মানে কেকটো মানে ধুনীয়াকে সিজিলে বুলি গম পোৱা যায় আৰু।
অ'।
তাৰপিছতে উলিয়াই থৈ পেলাই হেৰি কৰিব লাগে আৰু ধুনীয়াকে চাইদৰ ফালে এনেকে চুৰিখন নি পেলাই
অ।
সেইখন নি পেলাই মানে কাটি দিব পাৰে। এনেকে ঘূৰাই চুৰি খন দি মান টো কাষে কাষে ঘূৰাই দিলেগে। তেতিয়া মানে ধুনীয়াকে ওলাই আহে আৰু। বাতিটোৰ ভিতৰৰ পৰা তাত ধুনীয়াকে অ' কেক টো ধৰি ল নিজে ঘৰতে খাওঁ বুলি ক'লে তেনেকেও খাব পাৰ যদি বোলে অকণ দিজাইন বনাই খাওঁ তেতিয়াও খাব পাৰ ধুনীয়াকে এ ক্ৰীম চিম দি পেলাই। ক্ৰিম দি দিলে দেখিব ভাল লাগে হয়। তেনেকেও বনাই নহ'লে বা এনেই ঘৰত খালেগে এনেকে চিম্পুল কেও মানে খাব পাৰ।
অ।
তাৰ পিছত আকৌ চুজি কেক এই চুজি দি পেলাই বনোৱা কেকতো আছে নহয় সেইটো মানে কি কিছুমানে দৈ দি পেলাই বনাই দৈ নিদিয়াকেও বনাব পাৰে। গাখীৰ দি দিব‌ লাগে। ফাইন সি ৰিফাইন দি পেলাইও বনাই পেলাই চুজি কেকটো তো খাব পাৰে তাত আকৌ এনেকোৱা শুকান যে ফল মূল পায়।
অঁ।
সেয়া দি দিব পাৰে। শুকান ফল মূল দিলে মানে দেখিবও ভাল লাগে খায়ো ভাল লাগে। সেইটো সেই তেনেকেই বনাব লাগে চু চেনি তাৰপিছত আকৌ গাখীৰ। সেইটোত মানে চুজি কেকটোত গাখীৰ দিব পাৰে। নহ'লে বা অ' নহ'লে বা দৈ তেনেকে দিব পাৰে। ধুনীয়াকে তেনেকে ফেটি লব লাগে। চুজি চুজি চেনী দি পেলাই ৰিফাইন খিনি দিব লাগে। তাত মানে চুজি মানে কণী নিদিলেও হয়। গোটেই খিনি ফেটি লোৱাৰ পাছত তাৰ পিছত একেবাৰে শেষত মানে এই হেৰিতটো দিব লাগে বেকিংটো যে। এক চামুচমান সৰু চামুচ অ'এক চামুচ মান দি দিব লাগে আৰু জোখমতে একে চবতকৈ শেষত দিব লাগে। দি পেলে জোৰকে লৰাব নালাগে লাহে লাহে লৰাই দিলে
অ' কিয় সেইটো বস্তু শেষত কিয় দিব লাগে এক লগত নিদিয়ে মানে
একেলগে নিদিয়ে, শেষত দিলে মানে বেছি ভাল হয় আৰু।
অ'।
বস্তুটো কোমল হয়, ধুনীয়া।
উম।
উম। এও মানে খাওঁ, খাওঁ কৈ আছে যে।
অ'।
আগতে বনাই দিছিলো, এতিয়া বহুত দিন বনোৱা নাই। তাকে আজি মানে। বন্ধৰ দিন আৰু তাতে।
অ, কিবা, কিবি এতিয়া ঘৰতে থাকিলে কিবা, কিবি খাবলৈও মন গৈ থাকে।
সে, তাগে মই বনাওঁ। অ, বুলি ভাবি আছো কেকটোকে। বস্তু কেইটা বজাৰ কৰি আনি। বলৈ দিছো।
অহ।
সেই আনি পালে মানে বনাম আৰু। হল, সকলোবোৰ ললো। বনাম আৰু অলপ। পাছত। আলহিক গ'ল নে, নাই।
আলহিয়ে ভাত খাই উঠিছেহে, যাব আৰু। ভা-ভাৰ্গৱ আহিছে আকৌ। নিবলৈ ওলাই গৈছিলেহি। এতিয়া মানে আহিছে, এই ভাত খাই আছে।
অ, অ, অ।
উম।
হম। অ, এতিয়া। বজাৰ কেইটা আনি পোৱালৈকে, পিছফালে মানে হাঁহ কেইটামান পুহিছো যে। হেল্ল'? হেল্ল' অ, এই হাঁহ কেইটামান বজাৰৰ পৰা অআনা নতুনকে পুহিছো যে। তাকে পিছফালৰ মানে পুখুৰীটোতে মানে এৰি থৈছো। চাই, আছোহি। কৰবালৈ যায়গৈ বুলি নতুন হাঁহ, যে। এ দচটা মান হ'ব। দচটা। তাকে চাই আছো। সেই নহ'লে কবাত যাব। হৈ যে বেলেগৰ হাঁহ, অ বেলেগৰ হাঁহ। নাই কণী পৰা নাই।
অ।
মানে অকণ গেজেলীয়া নিচিনা হৈ আছে।
অহ',
বেছি ডাঙৰ নহয়। এ বেলেগৰ হাহৰ লগত। যাইগৈ যে সেইটো কাৰণে মানে চাই থাকিব লাগে কৰ'বাত যায়গৈ বুলি।
অহ ',
উম, মোৰ সি এজনে কণী পাৰি আছে আমাৰ বাৰু।
অহ - অহ
আজি এজনী মুৰ্গীয়ে মুৰ্গী আছে দুজনী আছে এজন জনীয়ে আজি পোৱালি উলিয়াইছে।
অহ',
কণী ফু ফুটাইছে তাৰপিছত সাতটা মান ওলাইছে সাতটা ওলাইছে। তাৰপিছত আৰু তিনিটা আছে উলিয়াবলে।
অহ ',
তাকে সেইকেইটাকে চাই কৰি থাকিব লাগে আৰু।
অহ 'আজি তাতে দেওবাৰ ঘৰতে থাকে
অহ' এ মুৰ্গী, হাঁহ পুহি লৈছো কিবা এটা খৰচ পাতি ওলাই থাকে নহলে এনেই - এনেই ঘৰত বহি থাকাতকৈ সেইবিলাকৰ ইমান মানে ব্যস্ত হৈ থাকো যে। উম।
উম।
ভালো লাগে ঘৰতে এইবিলাক বস্তু থাকিলে।
থাকিলে অহ ভাল লাগে।
উম, ঘৰতে লোকেল কণী কেইটাও খাব পৰা যায়।
অহ ',
উম, মোৰ ঘৰৰ মুৰ্গী
উম- উম।
উম। হবদে ন
অঁ হব।